হা
অ কি কৰি আছা?
এ আছো আৰু ঘৰতে আছো ৰাতিপুৱা ভাত খালো ভাত খাই অকনমান আছো আৰু এতিয়া আজি
অহ অহ মই কি? ভাবিছো জানানে মই সদায় ইমান ভাল ভালকে খাই আছো ৰেষ্টতো আছো কিন্তু কিয় মোৰ উইকনেছ। ক নাযায় বুজি পালা?
ড্ক্তৰক দেখুৱাবা দেই
ড্টৰকটো দেখামেই কিন্ত ধৰা ষ্ট দিবলৈতো অলপমানত ভাল হ'ব লাগিব হয় ন নহয়
হয় হয় কিবা ভিতৰ বাবে কিবা অসুবি
কথাটো হ'ল কি এতিয়া ড্টৰো ধৰা মানুহে হয় ড্টৰে ধৰা কৈছে যে টেষ্টটো ৰিপৰ্টটো নোচোৱাকে একো ন এতিয়া ধ তেষ্টটো পৰীক্ষা বোলে মইতো অলপমান হ'লেওতো ভাল হ'ব লাগিব। ন ই এমাহত পৰীক্ষা কৰিমেই কিন্তু মই বোলো অলপমান ভাল হৈ লও তাকেতো মই তাই মানে তোমাৰ উ দেখিছাই তুমি ডেইলি শিঙি মাছ এইবিলাক পাৰ চাৰ ডেইলি আনি খাই আছো। আৰু তোমাৰ ডাবৰ পানী তাৰপিছত তোমাৰ গাখীৰ ইভিনিং আনো কিন্তু আৰু ৰেষ্টতো আছোঁ কাম কৰিলেও বেলেগ কথা তাৰমানে দুৰ্বল দুৰ্বল লাগি থাকে বুজিলা। এ বৰ দিগদাৰ হৈছে দে মানে কি ক'বা আৰু সমস্যাবিলাক শেষে নহয় অ বুজি পালা তাৰমানে মানে কি অলপ অকণমান দুৰ্বল লাগিলে বেছি দুৰ্বল লাগিলে ব্লাডটো দিব নোৱাৰা নহয় এ সেইটো কেছটো হৈছে অলপ ভাল হলে মই তেজটো পৰীক্ষা কৰিমে, কি যে হৈছে ভালকৈ খোৱাৰ পিছটো দুৰ্বল দুৰ্বল লাগি থাকে। বৰডিক দাৰ ঔ নাই এইবাৰ মই টেষ্ট কৰিমেই
কৰা কৰা মানে কি বেমাৰ কি হৈ আছে তোমাৰ ভিতৰৰ ফালে গম নাপাই ন
অ নহয় সেইটো হয় এতিয়া ৰিপৰ্ট নোচোৱাকে ডক্তৰনো কেনেকে ক'ব সেইটোও হয় দিয়াচোন হয়নে নহয় ইমান মানে বৰ দিগদাৰ একো কাম চাম কৰিলে বোলে কথাতো বোলে অফিচত গৈছোঁ, একো কৰা নাই। কম। দেত্ৰেষ্টাৰেষ্টত আছোঁ হয় নে নহয়, কি জানোঁ হৈছে, এইচব সমস্যাবিলাক গোটেই বৰ দিগদাৰ দিয়া। সেইটো কথা আৰু কি কৰিব উপায়টো নাই মায়ে ভাত বনাব গৈছে
ভাত বনাব অলপ পিছত চাগে। বনাব অলপ পিছত বনাব
অ তুমি কি ৰুমত আছা
ঘৰতে আছো মই
আহ। আমাৰ ঘৰ আমাৰ হেৰি আছে মানে ঘৰতে প্ৰেচাৰ জোখাৰ মেচিন আছে কিন্তু মেচিনটো ডিজিটেল এই যিটো পাৰা থকা মেচিনটোৱেহে সঠিককৈ কয় সেয়া। তোমাৰ জোখা নে
কি এ কি চুগাৰ নেকি
নহয় নহয় তোমাৰ চোৱা নে কিমান কি হেৰি আছে প্ৰেছাৰ আছে চোৱা
পেচাতো বৰ নৰ্মেল আছে জুখিছিলো আজি কেইদিনমান আগতে
অ
নমাইছে খালি অকনমান চুগাৰৰ প্ৰব্লেম দিছে ৰবা
হয় নেকি তেতিয়াহলে তুমি এই চেনি তেনি নাখাবা চেনি মানে মিঠাই এইবিলাক নেখাবা আলুটো এভইড কৰিবা
আলুৱে এভৰ্ড কৰিছো।
আহ সেইটো আৰু আৰু এতিয়া মই আছোঁ ৰ'বা অলপ আবেলি মানেহে ওলাই যাম ৰ'দ দিছে নহয় নাযাওঁ এতিয়া অ আবেলি মে যাম। আৰু আজি আৰু বেলেগ কাম নাই তোমাৰতো গ্ৰন্থৰ প্ৰকাশৰ কামত দিলাই বেলেগ কাম তোমাৰ আৰু নাই চাগে
নাই
আৰু আহিবা কেতিয়াবা গুৱাহাটীত কেতিয়া আহিবা
আ যাম ৰবা এই মেলাৰ পিছতে যাম নেকি এই অম্ব অম্বুবাচী মেলা সে খুল
অ কেতিয়া আ ঠিক কৰা নাই। কেতিয়া আহিবা ঠিক। কৰা নাই।
উম টাইম টেবুলতটো মিলা নাই ৰবা মই ক'ম বাৰু ৰবাচো। যাব ইচ্ছা আছে। তোমাক লগ
এ নহয় তুমি বহুত কাম লৈ আহিলে নহয়গে মই দূৰত থাকোঁ যে
এই সেইটোোৱ এটা সমস্যা
তাৰমানে মই দূৰত থাকো যে বহুত কাম লৈ আহিলে নিমিলেগে আৰু জানাইতো গুৱাহাটীত যান বাহনৰ ইমান ভিৰ সেই ধৰা জাম হয়।
অম্বুবাচী মেলাতো য যাই লওক ৰ'বা হা অম্বুবাচী মেলাত গ'লে যান বাহনৰ ভিৰটো অকনমান ক এইখিনি আৰু বহুত ভিৰ হৈ আছে
আহ
হয়ই নোৱাৰি। এই মেলাটো শেষ হ'লে শেষ হলে। হা যাম মই
আহ। আজি ৰাতিপুৱা পইতা ভাত খালো অ
মই খাইছো আজি প মইও খাইছো আজি পইতা ভাত উম মানে পইতা ভাত পইতা ভাত খাব পাৰি তোমাৰ কিবা এবিধ থাকিব লাগে আলু ভাজি হওক বা কিবা এবিধ দিম মানে আমলেটে হওক কণীৰ হা। কিবা এবিধ থাকিলে খাই ভাল লাগে আাবোৰ
মই দালি পিচি লৈছো দালি যে একদম জ্বলা তলা দি।
অ সেনেকেও খাব পাৰি।
আৰু মই আমি পিয়াজ লওঁ লগত কিন্তু আমি তাৰমানে পঁইতা ভাতৰ লগত ভাজি নলও বুজিলা। মানে অলপ বেছি ভাত হৈ গ'ল ভাইটি বুজি পালা ভাতটো অলপ বেছি হ'ল অলপ কম থ'ব লাগিছিলে সেয়া আৰু ভাত পেলাই দিবও বেয়া লাগে নহয় সেইটো আজি কি বনাইছে মায়ে? আহ। তোমালোকৰ পুখুৰী নাই ন
কি
মাছ ধৰিবলৈ পুখুৰীটো নাই?
আছে পুখুৰী আছে পুখুৰীত এতিয়া মাছ নাই আচলতে পুখুৰী আছে অকনমান পানী নথকা নহয় কিন্তু মাছ নাই আচলতে
আহ তাতে দুটামান মাছ জীয়াই দিব যিহেতু পুখুৰী আছে দুটামান মাছ জীয়াই দিব পাৰা দেখোন,
উম দিম ৰবা কেইদিমান পিছত দিম বাৰু এতিয়া এতিয়া এতিয়া চিজনটো অহা নাই এটা চিজন থাকেতো সেই চিজনটো অহা। নাই হা
অ এটলিষ্ট ঘৰৰ খিনি হ'ব ন ঘৰৰ খোৱাখিনি আমাৰ কথা, কথা বেলেগ বাৰু আমাৰ নায়য়েই ইয়াত এয়া আৰু
আহ দিয়া বাৰু ঠিক আছে হা। চাই লোৱা তুমি
কি?
সময়টো চাই লোৱা কিমান সময় হ'ল
অ মই জনাম তোমাক
জ জ জ,
আৰু
মানে আমাৰ কি হয় পুঠি মাছ আমাৰ দিয়ে হা পুঠি মাছ দিলে কি? কি হয় বৰহিলৈ বৰশী ধৰিলে নে পুঠি মাছটো বেছিকৈ পৰে হা মানে পুঠি মাছটো বৰ বৰশীত বেছিকে পৰে সেইকাৰণে কি কৰে পুঠি মাছটো বেছিকে দিয়ে মানে বেলেগ মাছ বিলাক থাকে যায় পুঠি খিনি শেষ হৈ যায় বৰশীত মাৰিলে হা সেইকাৰণে পুঠি মাছটো অলপমানেছি টিকেট দিয়ে। বাকী মাছ বিলাক ৰৰহিত অল্প কমকে পৰে
অ তাৰমানে ঘৰৰ বস্তু থাকিলে কি ভাল তুমি ধ সাৰ নিয় বস্তু খিনি খাব পাৰা বাহৰ
হয় হয় হয় হয় আমাৰ আগতে পাৰ আছিল আজিকালি পাৰ নোপুহেই কাৰণ পাৰৰ মাংসটো খালে হাই প্ৰেছাৰ বাঢ়ি যায় এইটো মানে মান আজিকালি প্ৰায়ভাগ মানুে হাই প্ৰেছাৰ থাকেই নাই হা
অ প্ৰায় ভাগৰে থাকে অ
চাৰ আছে এবাৰ মাততো বহুত বেমাৰ হৈ গৈছিল হাই প্ৰেছাৰত
অ কিন্তু বিকিব পাৰা দেখোন বহুত দাম পাৰৰ। আমাৰ ইয়াতে কেনেকে লয়।
এ কিন্তু লেতেৰা কৰে পাৰ পুহিলে কি কৰে ন জানানা বহুত লেতেৰা কৰে ইমান মানে পাৰে শৌচ কৰে হা। ঘৰৰ ভিতৰতো কৰি দ মানে অ বাহিৰতো অস্কাৰৰে পাকঘৰত খোজ কৰি মানে সোমাই যায় উৰি উৰি সোবাই যায় তো।
অ তোমালোকৰ কেনেকে যোৰা তাতে
জানো আমাৰ এইবিলাক কিনিব নাই নাই দৰকাৰো নহয়
আমাৰ ইয়াতে ছিক্স হাণ্ড্ৰেড ছয়শ টকাকে লয়
সচৰ বেমাৰীগিলাক খায়। আমাৰ ঘৰত ল' প্ৰেছাৰ ন চব ভাই। হাইপা চাদে মাৰ হাইফা চাজ যে।
অ হাঁহ চাঁ আছে নে নাই
হাঁহ আছে হাঁহক কণী পাও
অঁ সেইটো ভাল দিয়াচোন এ সেইকাৰণে ভাল মন গলে
পোহাৰ ভিতৰত তিনিটা বস্তুৱেইে আছে চাৰিটা বস্তু আছে হা হু এটা হাঁহ আছে এটা আছে ছাগলী এটা কুকুৰ আৰু মেকুৰী এই এই চাৰ্বধ বস্তুৱেই আছে
আহ ঠিকে আছে দিয়া এইবিলাক মানে পঢ়িলে ভাল কিব এলিষ্ট নিবি। শিকিলেও তুমি নিজৰ
অ সেই নিজৰ কাৰণে মানে তোমাৰ তোমাৰ কি হয় এই কণীকেইটাই কেতিয়াবা আৰু আম খোৱা কণীকেইটা পাৰে সেইখিনি কিনিব নালাগে আৰু তাৰপিছত তোমাৰ তাৰপিছত তোমাৰ এই ছাগলীটোৱে মানে কি আমে গ কিন্তু মানে সেই নগ নিশিৰাই আৰু ছাগলীৰ হা আহ কিন্তু কথাালক এই ছাগলী পোৱালি এতে বিক্ৰী কৰিলে আৰু পোৱা যায়।
উম উম উম আহ সেইটয়ে ভাল আৰু
আৰু ঘৰত ঘাহনি আছে খায় থাক চখিন চাউালখিনি কিিিনিব নালাগ
এই সেইটো এতিয়া ধৰা সেইটো বস্তু ভাল
মানে চাউল খিনি কিনিব নালাগে হা তোমাৰ কিন্তু চাউল খিনি নিকিনিলো বাকী বাকী খৰচ খিনি আহি যায় তোমাৰ কি কওঁ দাইলৰ খৰচ আছে নিমখ তেল হা এভ্ৰথিং এ টু জেড কিন লাগে হা খালি শাক পাচলি
অ নহয় সেইটো কথা কোৱা নাই ভ ভেজাল খিনি কমি যায় তেতিয়া হয়নে দিয়া
অ হ'ব দে হ'ব দে